হেল্ল' শুনিছো অ, শুনিছো, শুনিছো। মই এয়া শুই উঠিলো এতিয়া। শুই উঠি পেলাই কাম বন কৰি আছো আৰু।
অ, অ। গা চা ধুলে?
অ, উম গা ধোৱা নাই কিয়া আৰু সেইবাৰ কৰিছো হে
অ।
উ, উম ভালেই। তুমি কি কৰি আছা?
মইওঁ উঠিছোহে, উঠা বেছি সময় হোৱা নাই। মুখ চুখ ধুই পেলাই বহিছো কাম কৰাই নাই একো এটা। কৰিম আৰু লাহে লাহে বতৰো বৰষুণ দি আছে যে। ছোৱালী উঠিলে, উঠি বা বাছ কৰিছে।
অ ক'বালে যাব হা আছিলে নহয়।
এ নাযাও গাতো ইমান ভাল নহয় যে। তাৰ পিছত ই ফটো মাৰিবলৈ যাব যাব লগা আছিলে বাৰু যাম আৰু লাহে লাহে। মানু্হবোৰ অহা নাই যে।
মও সেইটো কাৰণে ৰখিছো। অ। তাৰপিছত ছোৱালীজনী হেই, আছে আছে ছোৱালীজনী কিবা কিবি শিক কাবা নেকি?
এনেকে ভা ভাবি আছো শিকাম বুলি, এক্সাম চেগজাম বিলাক এলাই এদাই হৈ লওক।
অ এতিয়া গম বন্ধমাহ আহিছে যে, নহয় মানে এনেই থকাতকে ল'ৰা ছোৱালীবোৰ বিজি হৈ থাকিলে ভাল হয় নাই।
উম, মই তাকেই নাচ হে শিকাম নেকি ভাবি আছো।
অ, আমাৰ আম আজিকালি মানে কি এতিয়া ধৰা এইবাৰ শংকৰ উৎসৱ আমাৰ ইয়াতে হ'ব। তুমি যোগাযোগ কৰিবাচোন শংকৰ উৎসৱত তাইক হেৰিচেৰি গোৱাব পাৰিবা।
আহ মই অ অ অ
গ তাৰপিছত আকৌ ধৰা অৌ অ কৃষ্ণ নৃত্য এইবিলাক নোচোৱাব পাৰিবা নহয়
অ শিকাব লাগিব
তেতিয়া মানে যিমান যি হলেও ওচৰতে হ'ব যেতিয়া চাবলৈ যেতিয়া যাবাই
অ ক'ত হ'ব জানো মই ইমান গম পোৱা নাই নহয়।
আমাৰ এই উচৰ নামঘৰটোত তে হ'ব।
অ অ অ অ। আম ঘৰ পৰা ক দু ঘৰলে অকমান দূৰ আছে। এ নহয়।
কিবা এটা ব্যৱস্থা কৰি পেলাই তুমি স শিকোৱা ব্যৱস্থা এটা কৰিবা।
অ তেনেকে অ আহ আপোনালোককৌ থকাকে যাব লাগিব তেতিয়াহে আকৌ নবাই নহয় দূৰ আছে নহয় আকৌ আপোনোকৰ ঘৰলৈ
সেইটোয়ে ছোৱালীজনীয়ে আকৌ শিকি বলে হলে তালৈকে কোনোবা এজন মানুহক মাতি দিবা বা মানুহ কোনোবা শ টিচাৰ এজনকো দি দিলেই হ'ল ন
অ' অ' তেনেকে কিবা এটা কৰিব লাগিব নহ'বা আকৌ নোৱাৰে নহয় অ
আৰু আজিকালি চব দিশেই লাগিব অকল পঢ়া শুনাত দিশতটো থাকিলে নহব এনে এটা পঢ়াত ভালে ন।
পঢ়াত পঢ়া শুনা বাৰ বৰ্তমান ভালে আছে। তত কি কয় নাজানো আৰু এই চৰকাৰীতে দিছো প্ৰাইভেটত প্ৰাইভেটত বঢ়াব নোৱাৰো নহয় এতিয়া। চৰকাৰে দিছো যদিও গাড়ী ভাড়া দিব লাগে যে মাহে মাহে চাৰিশ চাৰিশ গাড়ীতে যায় দূৰ আছে আকৌ স্কুলখন।
অ' মানুহজনে সেই কিমান মান পায় দৰমহা?
দৰমহা এতিয়া বাৰু পোন্ধৰ মান পাই আছে জানো পিছলে কি হয় আৰু
অ 'চলিবলে হয় আৰু
অ' চলিবলে তেন্ত তেনে হয় আৰু এতিয়া নতুনকে সোমাইছে বেছি। ছিদিন হোৱা নাই দেেই মাহ হোৱাই নাই।
অ'অ'
মাতি ৰুবলে হৈছে নে এ ক কোম্পানী নহয় এনেকে প্ৰাইভেট।
অ'
প্ৰাইভেটৰ নিচিনা আৰু যেনিবা।
উম -উম
টাইম নাই আৰু কেতিয়াবা বিনা টাইমতো যাব লগা হয়।
অ' এই ঘ মাতিবলৈ হোৱা নাই আৰু
অ'- অ', ঘৰলে অহাই নাই আজি এমাহ মানেই হ'বলৈ হ'ল ঘৰলে অহাই নাই।
অ'। তোমালোকৰ মায়ে কিবা এটা কৰি আছিলে নেকি বাৰু। এই ঘৰৰ মায়ে তোমালোকৰ
অ' কৰি আছিলে এতিয়া হেৰি নহয় মায়ে এতিয়া ইয়াত নাই নাৰায়ণপুৰত নাই হেৰিঅলে বিহপুৰীয়ালে গ'লগে। আমাৰ ইয়াত নাই নহয়। তাৰমানে হেৰিটো সলনি হ'ল পোষ্টটো সলনি হ'ল।
অ'।
চাইড নাপাই হেৰি অ' এইটো এই গৰুবন্ধা বুলি সেইটো চাইড পাইগে মানে।
অ অ তাৰমানে এতিয়া বেলেগলৈ বেলেগলৈ যাবলগীয়া হয়।
অ' বেলেগ বেলেগ জেগালৈ যাব লগা হ'ল আৰু এইবিলাক এনেকুৱা জেগাত নাই আৰু
অ' তোমালোকৰ ভণ্টি এজনী আছে বিয়া দিলেনে নাই?
বিয়া দিলে তাইয়ো এই বিয়া হৈ পঢ়িলে নহয় পঢ়ি হাই ছেকেন্ডৰী পাছ কৰিলে হাই ছেকেন্ডৰী পাছ কৰি পেলাই এতিয়া ঘৰতে আছে আৰু কিবা কিবি বিউটি পাৰ্লাৰ কিবা কিবি খুলিব নেকি তাতে দোকান চোকান দিছে গিৰিয়েকৰো দোকান আছে যে তাতে।
উম।
তাতে আছে অ যেনে তেনে সেই কৰি চলি মেলি।
অ' গিৰিয়েকে কিবা কৰে নে কি?
ই আকৌ ডাঙৰ চেনদেলৰ দোকান আছে বিজনেচ। আমাৰ নিচিনা নহয় সিহঁতৰ ভাল আৰু। অৱস্থা পাতি একেবাৰে।
অ- অ- অ- অ কিমান মানুহ সিহঁতৰ ঘৰত মানুহ কিমান?
এ মানুহ ধেৰ ক'বলৈ গ'লে এ মাক বাপেক হাল, তাৰপৰা আকৌ নবৌৱেক ল'ৰা ছোৱালী দুটা নবৌৱেক ককায়েক সিহঁতৰ হাল।
যৌথ পৰিয়ালৰ নিচিনাকে আছে আৰু এতিয়া
একেলগতে আছে।
একেলগে আছে একেলগে আছে আলহীও একেবাৰে ততে নাই নহয় সিহঁতৰ। আলহী। যিখন আমি মাথাই ঘূৰি পৰিম নেকি যেনেকৈ টাকুৰি ঘূৰা দি কাম কৰে ঔ।
উম এ ঘৰত কাম বন নকৰা ছোৱালীবোৰ তেনেকা হয় লোকস হলে
উম তাকে ঘৰ মাক কওঁ বোলো ঘৰত নিজৰ কাপোৰ কেইটাই ধুই নাখা খাই বোলো! এতিয়াল লগৰ ঘলে গৈ গোটেই চ চোতালখন দেখিলে মানে আপুনি ভয় খাব উধ বা মধলে ইমানেই চোতালখন ডাঙৰ।
অ'
এনে এঘন্টামান লাগে নেকি? গৌ পা ধৰি।
উম অ তো নও কি এই যে ইয়াত নকোৱা মা কথা কলোঁ ন একো কৰিবইলগীয়া হয় নহয় মা ধৰা গুচি গুচিয়ে যায় তাৰ ঘৰতে থাকে আৰু
তাই ঘৰত আলসোৱাত খাই খাই এতিয়া, তাকে কেতিয়াবা দুখ লাগে ইমান সৰু ছোৱালীজনী বোলো ইমান দূৰত পৰিলেগে সময়ত কিবা এটা হ'লেও যাব নোৱাৰে তাইও আহিব নোৱাৰে বেয়াই লাগে পাই।
গৰম, অ' এনেই লৰা, ছোৱালী কিবা হ'ল নে নাই হোৱা?
নাই, নাই হোৱা নাই। এতিয়া নালাগে বোলে সিহঁতক। এতিয়া হাইাৰ ছেকেণ্ডাৰী ফাইনেল দি যোৱাবছৰ উঠিছে হে
অ, অ, অ, অ, ভালেই হৈছে নহয়, কিবা এটা ভাল হোলে, হোৱা, হৈ মেলি ধৰক তাৰ পাছত ভাবিলেও হ'ল বাৰু।
এ, সিহতৰ গোটেইসোপা মানুহবোৰ পঢ়া শুনা যে চব বি এ পাছ। সেইটো কাৰণে সিহঁতক পঢ়ুৱাই ছে মানে তাইক। আৰু পঢ়িবলৈ কৈছিলে তাই মানে কামৰ পৰা অন্ত নাপায় যে পঢ়িবলে। পঢ়িবলে তাই অন্ত সময় ময়ে নাপায় কোনফালেনো তাই পঢ়িবগে? তাই কলে, মই ইমান কষ্ট কৰি পেলাই মই পঢ়িব নোৱাৰো এতিয়া। পিছতে মই চাই লওঁ যদি হেৰি হয় পিছত পঢ়িম আৰু লাইনত লাইনত পঢ়িম বুলি। লাইনত পঢ়িম বুলি কৈছে তাই কি কৰে আপোনালোকৰ সেইফালে ম পৰা নাই নেকি? বিহু মিটিং ফালে।
যাব লাগিব তাকে, কিনো কৰো জানো। মই প্ৰেচিডেণ্ট জে।
অ' ছটা বাজি গলেই নহয়। মোক এ, মোক আপোনালোকৰ সেইজনীয়ে ফোন কৰি ছিলে, ম বোও আমি সেইটো নাপাওঁ নহয়। বেলেগ এটাত হে পাওঁ। এনেকৈ বুলি
উম, অ'।
যাব চাগে সিহঁতি। অ' মই তেনেকে বুলি কলো।
যাম, যাম, মই হেৰি মানে আমাৰ গোটৰ সব বিলাক নাযায় যে। মই যাব লাগিব বাৰু।
অ', অ' আমাৰ সেই গোট পি প্ৰেচিডেণ্ট জনীয়ে কৈ ফোন কৰি পেলাই কৈ দিব লাগি
উম।
এইবোৰ ব্যয়াম চিয়াম কৰিবলৈহে দিব চাগে বেলেগ। এইটো বিশেষ কাৰণ একো নাই।
সেইয়ে চাগে আৰু।
বেলেগ হোৱাহেতেন গ'লো হেতেন এপাক। মই মানে কি ব্যায়াম বোৰকে কৰিব নোৱাৰো, এই মানে গা বোৰ ইমান এটা ঠিক হৈ থকা নাই। মানুহ যদি সুস্থ হৈ খোজকাঢ়ি আছে হে
উম ডক্তটৰক দেখুৱাই মেলি চাবাচোন ডক্তটৰ হ
অ' এ মেডিকেল দেখাইে আছ দেশুন, ক'তানো ভাল হোৱা নামেই নলয়। ইটো পিছত সিটো হৈয়ে থাকে। এতিয়া আকৌ আহা হাত লাগিবই নেকি সোমবাৰৰ পৰা।
উম।
আগ হাত যোৱাৰ পিছত মাটি ৰুবলৈ হ'বই। নহয় অ' কাপোৰ লগাই থৈছো কাপোৰ বোৰ হোৱাই নাই।
অ', কি লগাইছিলা?
মেখেলা লগাইছিলো। মেখেলা এখন মানে আমাৰ। ককালত মৰা জকাচিপা এখন লগাইছিলো। তাৰপা মোৰভাগৰ মেখেলাখন হ'ল আমাৰ ওচৰ এই বোৱাৰী এজনী মেখেলাখন হোৱা নাই তাই খন বৈ আছিলো আৰু জিহে আমনি তাই বুবয়ে নোৱাৰে। ইমান কানিয়ে থাকে কানিয়ে থাকে। কালি ময়ো নাই তাই বুবই নোৱাৰিলে পাছবেলাতো গুচি গ'লগে ল'ৰাটো। পৰি ধৰি আধা মৰা। তেছ চেজ ওলাই মেলি আজৰি। তাই গুচি গলগে তাৰপৰা কালি সেয়া ব- বোৱা নহলে তৰো বেয়া যাব সোন আহিলে পাছবেলা।
উম আজি বাাৰু বতৰো সেই ঠাণ্ডা, বৰ কালি গৰম আছিলে। সেইফালে বৰষুন চৰষুন দিছে নে নাই? আমাৰ ফালে বৰষুণ দিছে আৰু। অ', অ'।
কোনবা। থাকিবই নোৱাৰে এতিয়া পানী অকমান বহুত। ফোন দিলে আমাৰাত পানী হয়ও আপোনালোকৰ ফালে ভাল পানী
পানি চানি নহয় উম।
এ ফালে যিমান পানী হয় আপোনাৰ লোকৰ ফালে ভাল
আমাৰ হেৰি আকৌ পানী মানে উম বৰ বেছি বামু নহ মানে মধ্যমীয়া আৰু।
অহ '। আপোনালোকৰ বা কি কঠীয়া পাইিছেনো?
আমাৰ ইয়াত প্ৰথমতে বাহাদুৰ ৰুম, তাৰ পাছতে ত্ৰিদিপ ৰুম। তাৰ পাছত আমাৰ হেৰি, চকুৱা বন ধৰা সেইবিলাক তেনেকুৱা আৰু
অহ, কঠিয়াবোৰ ভাল হৈছে নে?
উম, হৈছে, হৈছে। আকৌ আ, এই আজিও কেইটামান পাৰিব হে, মানে এই উম, দুৱণিত অকমান মাটি আছে। দেৰিকে ৰুমগৈ হয়।
অ, অ, অ, অ'।
আজি পাৰিব কেইটামান। এ বেছি নহয় মাটি। সাত, আঠ বিঘা মান কম হত আৰু খাবলে চলি থাকে আৰু। বছৰটো আতে আৰু। আকৌ এতিয়া নকৰিলেও তোমাৰ বাৰিষাতো কৰী নথলে এলাহ কৰিলে এই খা, খৰালি মহীয়া তোমাৰ কিবা এটা কৰিবলৈ হলে ধান কেইটামানকে দিব কৰিব লগীয়া হয়। চাকৰি বাকৰি নাই নহয়
হয়তো আকৌ। ছোৱালীয়ে পঢ়িয়ে আছ নে? পঢ়া এৰিলে? অ, অ, অ, ল'ৰাটো এইবাৰ কিহঁত?
ল'ৰা এইবাৰ তেনৰ।
অহ, ঠিকে আছে দিয়ক ভালকে পঢ়িবলৈ দিয়ক টিউচন চিউচন এটা লগাই দিয়ক।
এহ, এইটো বদমাছ নপঢ়ে। অকমানু নপঢ়ে এতিয়া। উঠিলে বাৰু উঠি মেলি তোমাৰ এ পঢ়া টেবুলতে বহি আছে। হলেও অকল মোবাইলেকে চাবলে লাগে। তাক
অ' অ' অ' পৰীক্ষা কাইলৈ পৰা নহয় জানো? আমাৰ ছোৱালীহঁতৰ আকৌ কাইলৈ পৰা।
কাইলৈ পৰা অ' চবৰে কাইলৈ পৰা। হেৰি বাইশ তাৰিখ কি বাইশ তাৰিখৰ পৰা।
অ' অ কাইলৈ বাইশ তাৰিখ নহয়। অ' অ'। ঠিক আছে তেতিয়াহ'লে হ'ব দিয়ক।
অ' অ' ভাত ত পানী বনোৱা মেলা
নাই নাই বন না বনোৱাই নাই। আহি পেলাই বনাম আৰু এতিয়া যাওঁ আৰু আহি পেলাই বনামগে দেই। উ াৰ উ